দিবা
কি কৰিছা?
এনেই আছো, তুমি?
এনেই আছোঁ, কিবা খালানে?
উম খালোঁ, তুমি খালা?
উম খালো। বাকী খবৰ পাতি ভালনে?
উম ভালে দিয়া, তোমাৰ কেনে?
মোৰো ভালে। বাকী ঘৰৰ ভালে?
উম ঘৰৰ ফালো ভালেই।
হয়, নেকি?
উম,
বাকী তুমি, খেলা-চেলা খেলি আছ নে, নাই?
খেলা খেলাই, নাই মোবাইলে চাই থাকোঁ।
হয়, নেকি?
উম,
মোবাইলতে, ব্যস্ত।
মোবাইলতে বস্ত, আজিকালি খেলা, খেলিব লগবোৰ দেখাই নোাপোৱা হৈ গৈছো, কিছু চ'ব মোবাইলতে। খেলা-খেলি
হয়, হয়, খেলা-খেলা, ধূলাবলাক নোহোৱা হৈ গৈছে, আজিকালি সকলোৱে মোবাইলে টিপে।
মোবাইলতে গেম খেলে।
হয়, হয়, মবাইলতটো আচলতে মোবাইলতটো কি জানা, মানুহে কয় মোবাইলটো বেয়া, আচলতে মানুহ মোবাইলটো বেয়া নহয়, মোবাইলটো তাৰ যিটো সেই, ব্যৱহাৰ কৰা ধৰণ সেইটো বেয়া, কাৰণ আমি। যদি মোবাইলটো আমি ভাল কামত ব্যৱহাৰ কৰো, তেতিয়া ভালেই, হয় আমি মোবাইল চাব লাগিব। মোবাইলত বিভিন্ন ধৰণৰ বস্তু পোৱা যায়, ধৰি লোৱা আজিকালি। যেতিয়া শিক্ষাটো উন্নত হৈছে, তেতিয়াৰ পৰা আমাৰ কি মোবাইলতে বিভিন্ন ধৰণৰ বস্তু চাব পাৰিবা। তোমাৰ আজিকালি মানুহে বহুতে মোবাইলতো, পঢ়ে।
উম, তুমি ঠিকে কৈছা।
ম'বাইলতে পঢ়ে, ম'বাইলত পঢ়ি কিনে, কিছুমানে আৰু কি কৰিব যে, অনবৰত কিছুমান গেম খেলিব। কিবা কৰিব, মোবাইলটোৰ, মোবাইলটোৱে লৈ থাকে। আমি সেইটো কৰিব নালাগে কাৰণ, আমি অকল মোবাইলতটো লৈ থাকিলে নহ'ব ন, আমি খেলা-ধূলা কৰিব লাগিব, সকলোবিলাক। কৰিব লাগিব, মানুহে ভাবে যে আমি মবাইল পাইছো, মোবাইলতে চ'ব কৰিম আৰু খেলা ধলাও খেলিম, পঢ়িম সকলোবোৰ কৰিম, কিন্তু আচলতে আমি এইবিলাক কৰিব নালাগে, মবাইল ফোন ত, ভালৰ কাৰণে ব্যৱহাৰ কৰা হয়, কিন্তু কিছুমানে ইয়াৰ নামত, বহুত কিছুমান বেয়া-বেয়া কাম কৰিছে, বেয়া বস্তু স্তো, বিলক চাই, মবাইলটো ভালৰ কাৰনে ব্যৱহাৰ কৰিলে ভাল, বেয়াৰ কাৰনে ব্যৱহাৰ কৰিলে বেয়াই, ইয়াৰ ওপৰত তুমি কি ক কোৱা।
উম, তুমি ঠিকে কৈছা, মোবাইলৰ। দুটা ৰাস্তা আছে, তুমি যদি ভালটোত যাব খোজা, ভালটোত যাব পাৰা। বেয়াটোত গ'লে, বেয়াটোত যাব পাৰা, তুমি এতিয়া কোনটো। চলোৱা তুমি যদি গেম খেলি থাকা, তোমাৰো মাইণ্ডটো শেষ হ'বই ন। যদি পঢ়া, পঢ়া পাতি কিবা চাই থকা, তোমাৰ, তেতিয়া পঢ়া পাতি মন যাব।
হয়, হয় তুমি ঠিকে কৈছা, আজিকালি মানুহৰ বেমাৰো দেখা দিয়া গৈছে কাৰণ, ইয়াৰ ক্ষেত্ৰত। কি বেছিভাগ মানুহে মোবাইল চাই থাকে, মোবাইল চাই থাকি পেলে, ধৰি লোৱা আৰু। এনেকুৱা হৈ গৈছে যে, ঘৰৰ মানুহে মাতি থাকিলেও তেওঁলোকে। এ, মাতিবৰে সময় নাই, বা লগ বন্ধুবোৰক সময় দিবলৈ গৈছিল সময় নোহোৱা হৈ গৈছে। আৰু তাৰ লগতে যিবোৰ আমাৰ কিছিল, বেছিকে মোবাইল চাই থাকো, তেতিয়া আমাৰ চকুুৱ নষ্ট হ'বলৈ দেখা পোৱা গৈছে, এই তুমি মেডিকেল বিলাকত চাই যে, হস্পিটেলত যাই চাবা যে বহুতৰে চকুৰ বেমাৰ, ইয়াৰ কাৰণ হৈছে মোবাইলটো আমি বেছিকে চাওঁ, ইয়াৰ ওপৰত।
উম, ৰাতি শুবলৈ এৰি মোবাইল চাই থাকো, গেম খেলি থাকে।
হয়, আজিকালি মানুহে বেছিভাগ টোপনি নামাৰে মবাইল টিপি থাকে। ত, ইয়াৰওপৰত কি কবা, অলপ কৈ দিয়াচোন মই তোমাৰ পৰা জানিব বিচাৰো।
আগতে পথাৰলৈ গৈছিল, মোবাইল নাপালে। খেলিছিল বা লগৰ, লগত বহিছিল, এতিয়া সেই টাইমখিনি। মোবাইলতে দিয়ে।
হয় হয়।
সেই সেই ফলত মোবাইল চকুত বেমাৰ টেমাৰ হৈ গৈছে।
হয় হয়। হয় হয় তুমি ঠিকে কৈছা। আমি আচলতে মোবাইল ব্যৱহাৰ কৰিব লাগে, কিন্তু আমাৰ কিছু অলাগতিয়াল কামত নহয় আমি লাগতিয়াল সময়খিনিহে মোবাইল ব্যৱহাৰ কৰিব লাগে আৰু আমি খেলা- ধূলা খেলিব লাগে, আজিকালি ল'ৰা ছোৱালীয়ে কি কৰে খেলা -ধূলা খেলিব যাব ক'লে কয়, মোবাইলতে গেম খেলি থাকে যদি তুমি এই দুঘন্টা যদি তুমি দুঘণ্টা খেলা খেলা, সেই দুঘণ টা সময়খিনি মানে মোবাইলতে কটাই দিয়ে, ইয়াৰ ওপৰত কি ক'বা?
উম তুমি ঠিকে কৈছা। আমি মোবাইল নাপালেতো পথাৰতে আছিলো ন, এতিয়াতো মবাইলতে আমিও
হয় হয়।
আমি বেলেগক ক'লেনো কি হ'ব, আমি নিজেও সেইটো কামেই কৰি আছোঁ। আমি ফাৰ্ষ্ট ভাল হ'ব লাগিব, তাৰ পিছত আমাৰ এই সৰু ভাইটি ভন্টি সকলক দেখাব পাৰিম, মোবাইল ইমান বেছি চাব নালাগে।
হয় হয়।
মোবাইল চাব লাগে কিন্তু চা চাব নালাগে বুলিও নকওঁ, কিন্তু ভাল বস্তু ৰ গৈ যেখিনি চাওঁ।
হয়, হয়, হয়, হয়, তুমি ঠিকে কৈছা, আমি যিহেতু আমি নতুন প্ৰজন্ম আমি আমাকো এইটো শিকোৱা হৈছে যে, আমি বেলেগৰ পৰা দেখি শিকিছো যে আমি মোবাইলটো অ মোক বেলেগে চাই থাকে আমিও সেইকাৰণে চাই আছো, হয় আমি দেখি শিকিছো, কিন্তু আমি এতিয়া শিক্ষা জগত টো উন্নত হৈছে, সেই শিক্ষা লৈ পেলাই আমি এইটো শিকিব শিকিব লাগিব আৰু অ নতুন প্ৰজন্মক শিকাব লাগিব যে আমি মোবাইল বেছি চাব নালাগে, আমি যদি এতিয়া মোবাইল চাই থাকো নতুন প্ৰজন্মই কি শিকিব আমাৰ পৰা? আমি সেইবাবে কিছু নতুন প্ৰজন্মকো শিকাব লাগিব বা তেওঁলোকক দেখুৱাব লাগিব। যে আমি ধৰি লোৱা আমি গধূলি টাইমত, পুৱা উঠিলো উঠি কিনে কিছিল অলপ পঢ়িলো চাহ পানী খালো, খাই পঢ়িলো পঢ়ি উঠি আমি অলপমান এনে আৰু স্কুললৈ গ'লো স্কুললৈ গ'লো, আহিলো এতিয়াটো গৰম বন্ধ এনে স্কুল থকা সময়ত
ঋষি খেল খেলি
অ অ খেল খেলিব গলো, বহুতে সময়তো বহুত পাই কাৰণ সকলোৰে ঘৰত ইমান কাম নাথা কাম খিনি কৰিলা, কৰি অলপ খেলা খেলিলা, আহি কিনে অলপ ভাত খাই শুলা, শুই পেলাই অলপ খেলা খেলিলা, খেলা খেলি আহি পঢ়িলা। তুমি ৰাতি অলপমান পঢ়ি পেলাই এঘন্টা সময় উলিয়াই মোবাইলটো চোৱা, কিন্তু আজিকালি সেইবিলাক নোহোৱা হৈ গৈছে কা
পঢ়োৱা, পঢ়া বাদ দি কিনে মোবাইলটো চাই থাকে এনি টাইম।
হয়, হয় ইয়াৰ ইয়াৰ মোবাইলৰ যিটো সেই ধৰণ, এইটো এটাই বুজোৱা হৈছে যে মোবাইলটো পঢ়িবলৈ লোৱা হয়, সেইবাবে ল'ৰা ছোৱালীয়ে পঢ়াৰ লগতে বাকীবোৰ সময়ো কৰে, তাৰ মানে কি মোবাইল টো লৈ থাকে, অ এনিটাইম মবাইলটোও ল'ব, লৈ পেলাই কৰিব কি মোবাইলটোত পঢ়িছোও অনবৰত মোবাইলটো লৈ থাকে যে, বাহিৰলৈ উলাই যাব লাগে বা কোনোবাই মাতি থাকিলেও আজিকালি কোনোৱে কান নিদিয়ে, তুমি যদি ক'ৰবাত পৰিও থকা
কোনোবা আহি আছে, আহিছে মাত দিয়া মাত নিদিয়ে মোবাইলটোৱে চাই থাকে এনিটাইম। কোনোবা আহিলেও কাষত এনে বহি থাকিব, মোবাইলটোয়ে টিপি থাকিব।
হয়, হয়। হয়ঁ হয়ঁ তুমি ঠিকে কৈছা এইবিলাক কাৰণতে ছিল আচলতে মোবাইল ফোন- টো বেয়া নহয় বা যিজনে মোবাইল আৱিষ্কাৰ কৰিছে তেওঁ তেওঁৰ যিটো সেই আছিল লক্ষ খোৱা আছিল সেইটো বেয়া নাছিল কাৰণ তেওঁলোক তেওঁ এটা মান হয়ঁ হয়ঁ তেওঁ এটা ভাল উদ্দেশ্য লৈ মোবাইলটো আৱিষ্কাৰ কৰিছিল কিন্তু। আমি দেখিবলৈ পাইছোঁ যে মোবাইল ফোনৰ- ফলত বিভিন্ন ধৰণে বিভিন্ন ধৰণৰ ল'ৰা ছোৱালীয়ে আজিকালি বহুত বেয়া দিশত গৈ আছে সেই টো আমি সেই ল'ৰা ছোৱালী খিনিক ঘুৰাই আনিব লাগিব বা আমি নতুন প্ৰজন্মকো শিকাব লাগিব।
এতিয়া মানুহবোৰ ছচিয়েল মিডিয়াত বহুত সোমাই গৈছে।
হয়ঁ হয়ঁ আৰু আমি চচিয়েল মিডিয়াৰ ফলত বিভিন্ন ধৰণৰ আমাক বিপদে দেখাই দিছে যে আমি ইয়াত- তাত এনেই উৰা বাতৰি এটা প্ৰচাৰ কৰি দিওঁ যে। অমুকৰ মৃত্যু হ'ল এইটো ছ'চিয়েল মিডিয়াত প্ৰচাৰ কৰি দিওঁ। দিয়াৰ ফলত বিভিন্ন ধৰণৰ প্ৰব্লেমে দেখা দিয়ে ইয়াৰ-
মিছা জানি নলয় ছ'চিয়েল মিডিয়াত তেনে দেখিছে দি দিয়ে।
হয়ঁ হয়ঁ তুমি ঠিকে কৈছা ইয়াৰ- ইয়াৰ কাৰণটো কি জানোে ইয়াৰ কাৰণটো হৈছে যে আমি মোবাইল ফোনটো বেছিকৈ ব্যৱহাৰ কৰোঁ আৰু আমি বেলেগে- বেলেগক দেখি শিকিছোঁ যে এ তেওঁ এনেকে দিছে মই এনেকে দিওঁ। তেতিয়া মোৰ কিজানি কিবা এটা হয়েই সেইটো ভাবি বহুতো সেই হৈছে।
মানুহে লাইক কমেণ্ট ফিউচাৰৰ কাৰণে যি টি কৰি দিয়ে। নোহোৱা কামটো ও হোৱা কৰি দিয়ে।
হয়ঁ হয়ঁ। ইয়াক যদি আমি সঠিক টাইমত এটা নিয়ম নিয়ম বান্ধি পেলাই নীতি নিয়ম বান্ধি পেলাই আমি। যদি ইয়াক ব্যৱহাৰ কৰিবলৈ শিকো আমাক দেখি আৰু দুজনে শিকিব দুজনে শিকিলে- দুজনে শিকিলে সেই দুজনে আৰু বেলেগ দুজনক শিকাব পাৰিব তেতিয়াহে আমাৰ পিছে গাঁও। খন হব সমাজখন ঠিকে ৰাখিব আমাৰ- কিছু দেশখন ঠিকে ৰাখিব তেতিয়াহে আমি আগলৈ আগবাঢ়ি যাব পাৰিম কিন্তু এতিয়া এনেকুৱা হৈ গৈছে যে। মোবাইল ফোনটোৱে চব সকলো আৰু মোবাইল ফোনটোত চব পোৱা যায় দেশ। বিদেশৰ কথা সকলো পোৱা যায় হয় মোবাইলৰ ভাল কাৰণো আছে তুমি বিভিন্ন ধৰণৰ বস্তু জানিব পাৰিবা। দেশ বিদেশৰ কথা জানিব পাৰিবা হয় সেইটোও হয় কিন্তু আমি দেশ বিদেশৰ কথা জনাৰ লগতে- যিমান ভালখিনি শিকিছু আজিকালি লৰা ছোৱালীয়ে ভাল ভাল সিকে বিশ- বিশ শতাংশ ফাল ভাল শিকিছে আৰু আশী শতাংশ বেয়াাত শিকিছে ইয়াৰ ওপৰত তুমি কি কবা?
আগৰটো ল'ৰা ছোৱালী সকলোৱে- এখন চোতালতে একেলগে কথা পাতিছিল এতিয়াতো সেই কথা নাইয়েই। মোবাইল লব মোবাইলটো লৈ ৰুমৰ ভিতৰত সোমাই থাকিব। যি কৰিছে শুনি থাকক।
হয়ঁ হয়ঁ। এতিয়া এনেকুৱা দেখা গৈছে যে মায়ে ভাত খাব মাতিছে বাঢ়ি থৈ দি- কাৰণ কিছিল সময় নাই এতিয়া সকলোৰে সময়ৰ অভাৱ হৈ গৈছে কাকো সময় দিব নোৱাৰে। মানে লাগিলে তেওঁ ভাতে নাখাব মোবাইলতটো তেওঁৰ কাৰণে বেছি আপোন হৈ গৈছে।
আৰু ভাত খাবলৈ গ'লেও মোবাইলটো লগতে থাকিব।
হয়ঁ হয়ঁ তুমি ঠিকে কৈছা। ইয়াৰ ওপৰত তুমি অলপমান কৈ দিয়াচোন হয়ঁ হয়ঁ।
মোবাইল নহলেতো আজিকালি ল'ৰা ছোৱালী বিলাকে ভাতে নাখায়।
হয়ঁ হয়ঁ। আজিকালি সৰু ল'ৰা ছোৱালী বোললে শিকোৱাই নাযায় যে তুমি অমুক টো কৰা খেলা ধূলা। আযি কালি ভাত খোহাইতটো নহয় যেতিয়া কেঁচুৱা এটাই জন্ম হ'ব তেতিয়া কি জনাব যে মোবাইল ফোনতটো দি- থৈ দিয়া আগতে মানুহে বিভিন্ন ধৰণৰ নি চুকনি গীত সেইবিলাক গাই শোৱাইছিল, আজিকালি ল'ৰা ছোৱালী বিলাকক কি কৰে মোবাইল ফোনতটো দি দিয়ে।
কোনোবা ল'ৰা ছোৱালীয়ে কান্দি, ল'ৰা ছোৱালীয়ে খান্দিলেও মোবাইলটোৱে দিয়ে।
হয় হয়, তুমি ঠিকে কৈছা কাৰণ আজিকালি মানুহক তাৰমানে কি হ'ল এটা যেতিয়া কেঁচুৱাএটা জন্ম হব তেওঁ খুব বৰ বেছি চাৰি বছৰ বয়স পৰা জনা হয় যে মোক এটা মোবাইল ফোন লাগে কাৰণ সেইটো বস্তুত মই উম, বিভিন্ন ধৰণৰ বস্তু চাব পাৰিম সেইটো নহয় আমি এতিয়া আমি এটা সময়ত মোবাইল লগবাব লাগে সময়ত যেতিয়া আমি উপযুক্ত হওঁ সেই মোবাইল লব তেতিয়া আমি সেই মোবাইলটো ল'ব লাগে কিন্তু এতিয়া দেখা পোৱা গৈছে যে সকলোৱে সকলোৰে হাতত মোবাইল ফোন ইয়াৰ দ্বাৰা এইটোৱে
মোবাইল লাগেই সকলোকে
হয় মানুহ মানুহ সেই সময়ত সময় দিব নোৱাৰা হৈ গৈছে বা গৈছিল যিখন আমাৰ উন্নত সেই দেশখনৰ লগত জড়িত হ'বলৈ খুজিছে কিন্তু আমি এই জড়িত হ'ব লগা দিশটো ঠিক নহয় কাৰণ আমি মোবাইল ফোনটো ব্যৱহাৰ কৰি হয় আমি সেই উন্নত মানৰ হ'ব পাৰিম কিন্তু আমাৰ যিটো ব্যৱহাৰ কৰা ধৰণ সেইটো ঠিক নহয় কাৰণ আমি এনি টাইম মোবাইলটো চাই থিব নালাগে ইয়াৰওপৰত তুমি কি কবা?
মোবাইলতটো ফোন মোবাইল ফোন ওলাই ভালে হৈছে বেয়াও হোৱা নাই এতিয়া অনলাইন সামগ্ৰী শেই কৰিব পাৰিছে মিছ', ফ্লিপকাৰ্টত আগতে আনিবলৈ যাব যাব লগা হৈছিল বজাৰত এতিয়া মবাইল মোবাইলৰ দ্বাৰা পোৱা গৈছে।
হয় হয়, মানুহৰ যথেষ্টখিনি সুবিধাও হৈছে।
সুবিধাও হৈছে অসুবিধাও হৈছে।
হয় হয় সুবিধাটো হৈছে সুবিধা হয় হয়, অসুবিধাতটো নিজে কৰি লৈছো কাৰণ উ তুমি যদি ভাল কামত ব্যৱহাৰ কৰা বা তুমি পঢ়াৰ ক্ষেত্ৰত তুমি যদি পঢ়ি পঢ়িবৰ সময়খিনিততে মোবাইলটো ব্যৱহাৰ কৰা তেতিয়া তুমাৰ কোনো ধৰণৰ বিপদে দেখা নিদিয়ে। কিন্তু তুমি যদি এক ঘন্টা পঢ়ি তুমি এঘাৰ ঘন্টা মোবাইলে চোৱা তেতিয়া তোমাৰ চকুও নষ্ট হ'ব বেমাৰো হ'ব বা তোমাৰ মাথা তটো আমাৰ কিছিল মাথাাতটোও অলপমান হেই হৈ থাকিব আৰু অনবৰতে অলপ খঙত থকা দেখা যায়াব মোবাইলতো বিভিন্ন ধৰণৰ বস্তু দেখা যায়।
অ'।
আৰু আজিকালি মানুহে যিটো আমাৰ বিভিন্ন ধৰণৰ সেই ওলাইছে সেই ফলত মানুহে দীঘল দীঘল বস্তুবোৰ ভাল বস্তুবোৰ চাব নোৱাৰা হৈছে কাৰণ এই যিবিলাক আমাৰ কিছু কম সময়ত যিবিলাক যিবিলাক ভিডিঅ' বা কিবা কিবি বনোৱা যায় সেইবিলাক যথেষ্ট পৰিমাণে চাবলৈ ধৰিছে কাৰণ মানুহৰ মোবাইল ফোনৰ যিটো আমাৰ ব্যৱহাৰৰ ক্ষেত্ৰত মানুহৰ ধৈৰ্যতটো কমি গৈছে যাৰ ফলত মানুহৰ ধৈৰ্য নোহোৱা হৈ গৈছে, ইয়াৰ ফলত তুমি কি ক'বা ইয়াৰ ওপৰত অলপ?
উম, তুমি ঠিকে কৈছা আগত কোবাই গ'লে লোকেশ্যনটো দিয়া নাছিল। এতিয়া সুধি সুধি যাব লগ থোৱা হৈছিল মবাইলৰ দ্বাৰাই লোকেচন ট্ৰেক কৰি লোকাচনৰ দ্বাৰা যাবও পাৰি।
হয় হয়, মানুহক সময় নিদিয়া হৈ গৈছে দিয়া দিয়ে, হয় হয় হয় হয়, তুমি ঠিকে কৈছা দিয়া পিছে, তোমাৰ লগত কথা পাতি ভাল লাগিল। হয় হয়, পিছত হয় নিশ্চয় নিশ্চয় ধন্যবাদ।
ধন্যবাদ।